হেল্ল'।
হেল্ল', হেল্ল', নমস্কাৰ।
হেল্ল'।
হেল্ল' নমস্কাৰ, হয় নমস্কাৰ। আপোনাৰ পৰা, আপোনাৰ পৰা আপোনাৰ পৰা অলপ সময় বিচাৰিছিলো, আপুনি দিব পাৰিবনে? হেল্ল'।
হয়, পতিম কওকচোন।
হয়, নিশ্চয়। আপোনাৰ পৰা, হয় হয় নিশ্চয় নিশ্চয়, আপোনাৰ আপোনাৰ লগত এটা আলোচনা কৰিম। আলোচনাটো হ'ব আপোনাৰ ধৰক চাকৰি আৰু ব্যৱসায় ভিত্তি হ'ব আলোচনাটো। গতিকে, আপুনি কব লাগে যে ধৰক আপুনি কোনটো বেছি মানে ভাল পায়, যে ব্যৱসায়তো ভাল পায় মানে চাকৰিটো আপু ভাল পায়? আপোনাৰ মতে অলপ কয় দিবচোন।
হয়, মইতো বাৰু ব্যৱসায়টো ভাল পাওঁ কিন্তু ব্যৱসায় কৰি দুৱতাৰে গুৰুত্ব বেলেগ বেলেগ হয়। কানোবা হয়তো ব্যৱসায় কৰি ভাল পায় আৰু কোনোবা হয় চাকৰি কৰি ভাল পায়, হয়।
নিশ্চয় নিশ্চয়, হয়। আপোনাৰ ম ধৰক অ, ব্যৱসায় কৰি বেছি উন্নতি কৰিব পাৰি, নে চাকৰি কৰি বেছি উন্নতি কৰিব পাৰি আপোনাৰ মতে? কোনটো ভাবে আপুনি?
আপুনি? মানে মোৰ মতে হ'লেতো ব্যৱসায় কৰিয়ে বেছি উন্নতি কৰিব পৰা যায়। আৰু চাকৰি, কাৰণ চাকৰি চাকৰিত এটা নিৰ্দিষ্ট দৰমাহাত ধৰি দিয়া থাকে। কিন্তু ব্যৱসায়ত সিটো নহয়, ব্যৱসায়ত আপুনি যিমানে উন্নতি কৰিব, সিমানে ব্যৱসায় উন্নতি হ'ব সিমানে আপোনাৰ ইনকাম বাঢ়িব।
নিশ্চয়, নিশ্চয়, নিশ্চয় অ'। বুলি মানে এইটো কব খুজিছে যে, ধৰক চাকৰি এটা তাৰ মানে যিহেতু এটা মাহেকৰ দৰমহা পাওঁ বা চেলাৰী পাওঁ। ত এটা লিমিট থাকে চাকৰিৰ। তাৰউপৰি আপোনাৰ টো আপোনাৰ ব্যৱসায় বুলি ক'লে আপোনাৰ ধৰি লওক কোনো লিমিট নাথাকে। ধৰি লওক আ হয়, হয় নিশ্চয়। নিশ্চয়, নিশ্চয়। এতিয়া ধৰক আমি ব্যৱসায় বুলি ক'লে আমি আন একজাক অ', আৰ্নিং কৰিব পাৰো বা পইচা ধৰক চাকৰিত আমি মানথলি যিমান টকা পাওঁ, তাতকৈ বেছিও পাব পাৰো বা কমো পাব পাৰো কিন্তু আপোনাৰ ব্যয়ৱসায়ত আৰু আপোনাৰ এটা কথা হয়, ব্যৱসায়ত নিশ্চয়, নিশ্চয়, নিশ্চয়। আৰু আপোনাৰ চাকৰি মানে, আ অ পৰাধীন পৰাধীন বুলি ক'লেও ভুল নহয়। কাৰণ আপুনি বেলেগৰ আনডাৰত কাম কৰিব লাগিব। বেলেগৰ নিৰ্দিষ্ট টাইম দিব লাগিব সেই চেদুলবোৰ আপুনি ফল' কৰিব লাগিব। সেই টাইমত যাব লাগিব, তেওঁ আহিব লাগিব। কিন্তু আপোনাৰ ব্যৱসায়ীৰ ক্ষেত্ৰত সেইটো নহয়। এবৰ ক্ষেত্ৰত আপুনি নিজৰ ইচ্ছামতে যিকোনো কাম কৰিব পাৰিব। বা ধৰক মই ব্যৱহাৰ এনেকেই কৰিম বা তেনেকেই কৰিম গোটেইখিনি আপোনাৰ স্বাধীনভাৱে কৰিব পৰা যায়। সেইটো ক্ষেত্ৰতো এইটো ভাল লাগে বা সেইটো কাৰণে নিশ্চয়, নিশ্চয়। নিশ্চয়, নিশ্চয়। অ আপোনাৰ নিজৰ ইচ্ছামতে
চাবিত কাবাত
হয়, নিশ্চয়। আপুনি আ ব্যৱসায়ৰ পৰা এটা হ'ব লাগে যে বৰ্তমান আমাৰ অসমত বা বৰ্তমান আমাৰ সমাজত আ চবতকৈ বেছি উন্নতি বা আ দেখিবলৈ পোৱা ব্যৱসায় অ কেনেকা ধৰণৰ ব্যৱসায় কৰিলে আপুনি ভাবিছে এইখিনি ব্যৱসায় কৰিলে হেল্ল' নিশ্চয় শুনি আছে।
হয় আ
হেল্লউ
মানে আপোনাৰ অকণমান, হয়।
হয় হয় নিশ্চয় ঠিক আছে। আপোনাৰ, অ শুনি আছো, শুনি আছো আপোনাক কৈ আছো।
আকৌ এবাৰ ক'বচোন মানে শুনা পোৱা
নিশ্চয়, নিশ্চয়, নিশ্চয়। মই এইটো, হয় নিশ্চয় মই আপোনাক এইটো সুধিব খুজিছো যে ধৰক ব্যৱসায় বুলি ক'লেটো বিভিন্ন ধৰণৰ ব্যৱসায় আছে ন। গতিকে তাৰ ওপৰত আপুনি উ কেইটামান ব্যৱসায় ক'ব ন ব্যৱসায় আপুনি ধৰক ওচৰে ওচৰে-পাজৰে কৈ আছে বা আপুনি ধৰক অ যে সৰুতে কৰিব পাৰি আৰু কৰি তাৰ পৰা আমি অ সহজতে আমি লাভৱান খাব পাৰো। তেনেকুৱা ব্যৱসায় কেইটামান আপুনি কওকচোন।
এনেকুৱা হৈছে অলপ হেণ্ডক্ৰাফট তে বিজনেচ মানে হস্তশিল্পৰ সেইটো আপুনি আপুনি যদি আপোনাৰ হাতৰ কলা আছে, আপুনি যদি জানে তেনেনো ঘৰতে অতি সহজে কৰিব পাৰো। হয় আৰু সেইটো অতি কম পইচাতে আৰম্ভ কৰিব পা কৰা যায়।
হয় নিশ্চয়, নিশ্চয়।
সময়ত মানে বৰমান
সময়ত, হাতেৰে নিৰ্মিত বা হাতেৰে নিৰ্মিত বস্তুৰ
হয়।
চাহিদাটো বহুত বেছি বজাৰত, আৰু তাৰে দ্বাৰা আপুনি বহুত লাভম হ'ব পাৰে।
নিশ্চয়।
হয়। আৰু আন্তৰ্জাতিক বজাৰতটো হাতৰ শিল্পৰ বহুত বেছিয়ে দাম মানে। মোক বেছি আছে হয়। তাৰোপৰি, আজিকালি মানে বিশেষকৈ চৰ্চাত থকা ব্যৱ হৈছে আচলত, হয়।
তেনেকুৱা আৰু ব্যৱসায় বহুত ব্যৱসায় আছে, যি আপুনি
ব্যৱসায় বুলি ক'লে আপোনাৰ ধৰক এতিয়া কিছুমান হেল্ল'।
হয়, আপোনাৰ গণ্ডগোল হৈ আছে নেকি অকণমান। মই শুনা পোৱা নাই মানে ভালকে।
হেল্ল'।
হেল্ল'।
অ' শুনি আছেনে।
হেল্ল', হয় শুনি আছোঁ, আপুনি অলপ আঁতৰত দিব পাৰিব নেকি মানে শুনা পোৱা নাই ভালকে।
নিশ্চয়, নিশ্চয়-নিশ্চয়, মই ত' ব্যৱসায় বুলি ক'লে হেল্ল', শুনি আছে। ব্যৱসায় বুলি ক'লে আপুনি যিকে ধৰণত অ', মানে মন্তব্য কৰিলে, সেই গোটেইখিনি আপুনি গুৰুত্বপূৰ্ণ কথাই কৈছে, ত' ব্যৱসায় বুলি ক'লে আপোনাৰ কিছুমান আমি ঘৰত থাকি পেলাই ব্যৱসায় কৰিব পাৰো, যেনেকে ধৰক আপোনাৰ কম পইচাৰে আমি জিৰ'ৰ পৰা কিছুমান ব্যৱসায় আৰম্ভ কৰিব পাৰো। যেনেকে ধৰক আপোনাৰ ধৰক আ ঘৰত কুকুৰা পালন সেইটো এটা ব্যৱসায় ভিত্তিক আপুনি কৰিব পাৰে বা ত এটা আনিলে, আনি পেলাই পুহিলে পুহি পিনি
হয় বৰ্তমান মানে প পশুপালনৰ যোনটো পশুপালন ব্যৱসায়, সেইটো বহুত বেছিয়ে মানে ইনকাম আহে, বহুত বেছি আৰ্নিং কৰিব পৰা যায়, হয়।
নিশ্চয়- নিশ্চয়, গতিকে তাৰো কৰি কিছুমান আপুনি যেনেকে ক'লে হস্ত মানে আপোনাৰ তাত বা হাতেদি বনোৱা কাপোৰ, হস্তশিল্প, ত তাৰ ওপৰতো আপুনি ধৰক অ দেখা যায় বা আমি গাঁৱে ভুৱে দেখিছো বা আমাৰ এই ওচৰ চুবুৰীয়াটো আছে, এ কাপোৰ বৈ পেলাই যিখিনি আপোনাৰ ঘৰত বইয়ে ইনকাম কৰিব পাৰে।
হয়, হস্তশিল্পৰ অকল কাপোৰ বুলিয়ে নহয় হয়, হস্তশিল্পৰ মানে কাপোৰ বুলিয়ে নহয় অকল। বাকী ঘৰ সজোৱা মানে হোম ডেকৰ আইটেমবিলাক বা আজিকালি
হয়- হয়, নিশ্চয়।
বিভিন্ন ধৰণৰ ধৰি লওঁক ঘৰ সজোৱাৰ কাৰণে বা কিবা চব কামতে বেছিভাগে আজিকালি হস্ত শিল্পটোৱে মানে চিলেক্ট কৰে মানে পচন্দ কৰে। ত' সেইটো এটা ভা, হয়।
হয়, নিশ্চয় আপুনি ক'ব খুজিছে যে হস্তশিল্প মিনচ আপোনাৰ যিখিনি আমি হাতেৰে কৰো বা নিজে ধুনীয়াকে তৈয়াৰ কৰো, সেইখিনি সেইখিনিকে আমি হস্তশিল্প বুলি জানো বা হয়, ত' গতিকে ঠিকে আছে, বাকী আপুনি এ চাকৰি আ, আপোনাৰ মতে চাকৰিটো অ ভালনে ব্যৱসায়তকে বা আপুনি চাকৰি কৰি কিছুমান ধৰক ব্যৱসায় কৰিব পাৰিনে।
হয় পাৰে, কাৰণ কিন্তু আপুনি সেইটো সেই হিচাপত টাইম দি দিব পাৰিব লাগিব, মানে ধৰি লওঁক আপুনি চা-চাকৰিটো কৰিব পাৰে লগতে বিজনেছো আৰম্ভ কৰিব পাৰে।
হয়, নিশ্চয়।
চাৱক নিৰ্দিষ্ট সময় থাকে, হয়তো ৰাতিপুৱা নটাৰ পৰা ৰাতি আবেলি পাঁচটালৈ, তাৰপিছত আপুনি যদি ব্যৱসায় কৰিব পাৰে বা বাকীখিনি টাইমত আপুনি কৰিব পাৰে ইচ্ছা কৰিলে আৰু চাকৰিটো হৈছে মানে এটা লিমিটেড মানে বান্ধোনত থকা যায়। কিন্তু ব্যৱসায়টো তেনেকে নহয় ব্যৱসায় ব্যৱসায়ত আপুনি যেতিয়াই পাৰে তেতিয়াই টাইম দিলেই হ'ল। আৰু লগতে কিছুমান ব্যৱসায় আছে যিবিলাকত হয়তো যেতিয়া আন আপুনি অলপ আগতে ক'লে যে পশুপালন ত' পশুপালনটোৰ কাৰণে আপুনি চাকৰি কৰি কেনেও কৰি থাকিব পাৰে। আৰু পশুপালন কোনো নিৰ্দিষ্ট টাইম ধৰি দিয়া কাৰনে ৰাতিপুৱা আপুনি অফিচত যাওঁতে এবাৰ মানে দানা পানী দি হ'ল আৰু এনে দিলেওঁ হৈ যায়। লগতে আপুনি ব্যৱহাৰ কৰি থাকিব পাৰে এনেকা।
হয়, নিশ্চয় কাৰণ আপোনাৰ কিছুমান কামত ধৰক অ এনি টাইম-টাইম দিব নালাগে। ধৰক টাইম বুলি আপুনি যদি যিখিনি কৰিব লাগে সেইখিনি কৰিলে গোটেইখিনি হৈ যায়, ত' কিছুমান তেনেকুৱা বে পাইও আছে, লগতে কৰিব পাৰে। গতিকে, তাৰোপৰি আপোনাৰ, অ চাক আপুনি এতিয়া ধৰক আছে ঘৰতে আছে ন, গতিকে আপুনি কিবা আ ব্যৱসায় লগত জঢ়িত নেকি আপুনি, কিবা ব্যৱসায় লগত আপুনি এতিয়া
এ আচলতে মই ক'লো যে হস্তশিল্প মানে আৰ্ট এণ্ড তৰ ব্যৱসায় আছে মান হয়, মই তাৰ ব্যৱসায়ৰ লগত জড়িত।
নিশ্চয় নিশ্চয়- নিশ্চয়- নিশ্চয় বৰ ভাল কথা। গতিকে আপুনি যিহেতু কিবা ধৰণৰ কিবা কামত জড়িত হৈ আছে, বা আপোনাক দেখিলে বা আন এজনো আহিব, সাহ এটা পাব, গতিকে এ ভাল কামতে জড়িত হৈ আছে বাৰু। তাৰ ওপৰি আপোনাৰ ধৰক অ আপোনালোকৰ ওচৰত তেনেকুৱা আপুনি যেনেকে কৰি আছে। তেনেকে আৰু আন-আন মানুহবোৰো চাগে তেনেকে কৰি আছে, মানে ব্যৱহাৰ লগত জড়ি ত হৈ আছে।
হয়, মোৰ ওচৰে পাজৰে ব্যৱ ব্যৱসায়ৰ লগত জড়িত মানুহ মই বহুতখিনিয়ে দেখিছো, আৰু
নিশ্চয়।
মই ইনস্পায়াৰ্ড হৈছোঁ যে হয় ব্যৱসায়টোত
হয় হয়।
তাত ভাল আৰু ত' তেনেকৈ আছে বহুত ব্যৱসায় যেনে এ বা পশুপালনো আছে। মীন পালন ব্যৱসায় আছে, হয়।
হয়, হয়- হয় নিশ্চয়।
আপুনি এতিয়া এটাই কথা অৱশ্যে যিকোনো আমি এটা ব্যৱসায় কৰিব হ'লে আমি কোনকেইটা দিশত অতি গুৰুত্ব ভাৱে আমি বুজি লব লাগিব বা এইখিনি বস্তু আমি এ আয়ত্ব কৰিব লাগে সেইখিনি বস্তু আমি পইণ্ট হিচাপে কৈ দিয়ক কৈ দিব পাৰে আৰু যদি আপুনি জানে
হয় হৈছে আপুনি বজাৰ যে আপুনি বস্তু প্ৰথম প্ৰথমতেতো আপুনি বস্তু বনাব লাগিব যে আপুনি এবিলাক কৰিব লাগিব আপুনি কি বস্তু বনাব বা কেনেকুৱা বস্তু বনাব। তাৰপিছত দ্বিতীয়তে গুৰুত্ব দিব লাগিব যে বজাৰত কোনটো বস্তুৰ চাই আছিল বা কোনটো বস্তু বানড কৰে। তাৰপিছত আছে আপোনাৰ বজাৰ যে
বজাৰত কোনটো হয় বজাৰত কোনটো বজাৰত কোনটো বস্তু মানে বিক্রি কৰিলে বা কোনো বস্তু কোনটো বজাৰত বিক্ৰী কৰিব পৰা যাব। সেইটো, লগতে আপুনি চাব লাগিব যে আপুনি বস্তুটোৰ কেনেকুৱা দাম ৰাখিলে গ্ৰাহকে হয়তো আকৰ্ষিত হ'ব। বা আপুনি কেনেকুৱা কাম কৰিলে গ্ৰাহক গ্ৰাহকে আকৰ্ষিত হ'ব হয় এইকেইটা দিশত দিব লাগে। লগতে তাৰ বস্তুত দাম দৰ